হঅ
অ কি খবৰ?
ভাল। তোমাৰ?
মোৰ ভালে্ কি কৰি আছা?
এনে আৰু বহি আছিলো। তুমি কি কৰি আছা?
ময়ো এনে বহি আছো ইমান গৰম দিছে। বাপৰে গৰম খনত থাকিব নোৱাৰা হৈছো।
হয় দিয়া কালিতৰ বেছিয়ে গৰম আছিল আজিতকে।
অ সেইটোতো হয়ে ইমান গৰম বাপৰে।
বাকী খৰচ চবে কেনেকুৱা আছে ভালে আছেনে?
অ অ চবে ভালেই আছে তোমাৰ চবে কেনেকা আছে ঘৰত?
ভালে, ভালে। জাষ্ট গৰমটো বেছি কাৰণে আৰু
অলপ বেয়া লাগি আছে ন? সেইটোৱে বহুত গৰম দিছে। অসহ্যৰ বাহিৰা গৰম দি আছে।
তাকে পানী খাই আছা কি নাই?
খাই আছো সিমান মানে খোৱা নহয় পাহৰাই যায় পানীত।
অ ময়ো খাব বেছি বেছিকে পানী খাম হাইড্ৰেচন হৈ থাকিব। পাহৰিয়ে যাওঁ।
সেইটোৱে ময়ো পাহৰি যাওঁ খাম বুলি ভাবো ইমান গৰম খনত খাব লাগে পানী।
অ আজি কল কৰিলা যে তুমি
অ অ মই ভাবিছিলো মানে আজি আমি অলপ মানে ভাষাৰ বিষয়ে আলোচনা কৰো মানে? অলপ কথা পাতো বুলি ভাবি আছো মানে তোমাৰ লগত।
অ ঠিক আছে পাতিব পাৰি কোৱা?
উম এনে তুমি কি কি ভাষা মানে কব পাৰা?
মই বেচিকেলি যোনটো আমাৰ অসমীয়া সেইটো পাৰু আৰু বেংগলীটো পাৰু আৰু তাৰপিছত হিন্দী আৰু মানে বেচিক ইংলিছ খিনি পাৰো আৰু মানে কথা পাতিব বেছিকে মানে। সোৱাদ অলপমান হে লাগি যায়। ৰৈ যায় মানে বুজি পাও আৰু কোনে কি কৈ আছে ক'বও পাৰো অলপ চলপকে।
উম মোৰো মানে সেইটোৱে মইো মানে হিন্দীটো পাৰো অসমীয়াতো পাৰোৱে অসমতে থাকো ত। অসমীয়াটো পাৰিমেই আৰু মানে বেংগলীটো পাৰো অলপ। আৰু হিন্দীটো মই মানে বেছি খুব পা মানে যিমান খিনি জানিব লগীয়া আৰু সিমান খিনি জানো আৰু বেছিক খিনি জানো মানে। ইমান ভালকে মানে ইংৰাজীতো ক'ব নোৱাৰো।
অ অ ভালে। কিন্তু আজিকালি জানাই, ইংৰাজী ভাষা ইমান ডিমাণ্ড আহি গৈছে ন এক- জানাটো বহুত চব, হয়। মই কি ভাবিছো অ মই মানে ইংৰাজী তেনেকে যে কৰ্চবোৰ কৰাই তেনেকে কৰি মানে ভৱিষ্যতত অলপ কামত আহিব জবৰ কাৰণে বা কিবা হওঁক।
সেইটোতো হইয়ে। বহুত কামত আহে ইংৰাজী
অনলাইনত, অনলাইনত শিকাই কি ইউটিউবাৰবোৰে।
অ, সেইটোতো হৈয়ে। মানে শিকি ল'ব পাৰি এনে মানে স্পকেন ইংলিছটো। এনে বহুত মানে কামত দিয়ে। আজি-কালি বহুত মানে ডিমাণ্ড হৈছে ইংলিছ ভাষাত টোৰ মই ভাবিছো মানে ইংৰাজী ভাষাটো শিকি লও মানে।
অ-অ আৰু তুমি তোমাৰ মাতৃভাষাটো মান মে বি অসমীয়াই হ'ব চাগে।
অসমীয়া মানে মই ইয়াতে মানে গুৱাহাটীতে থাকো ন। এনেটো বেংগলীয়ে কওঁ। ত' অসমীয়া ভাষাটো বেছি জানা হয়। অ মানে বেংগলী ভাষাটো ইমান জানা নহয়। মানে অসমীয়াই বেছি কোৱা হয় ন। ত সেইকাৰণে মানে অসমীয়াটো ভালকে জানো, বেংগলীটো ইমান নাজানো।
উ বাইদেউ মইও বেংগলীয়ে হয়।
অ, হয় নেকি?
অ, ঘৰত মানে বেংগলীয়ে কও কব গ'লে আৰু বাহিৰত বেছিভাগ থকা জন ন অসমীয়াতো বেছিকে হলে মানে এইটটি পাৰ্চেণ্ট বেংগলী অ চৰি। এইটটি পাৰ্চেণ্ট অসমীয়া আৰু টুৱেণ্টি পাৰ্চেণ্ট বেংগলী কোৱা যায়।
সেইটোতো হৈয়ে। মোৰো মানে সেনেকাই হয়। সেইকাৰণে মানে বেংগলীটো ইমান ভালকে নোৱাৰো মানে। মানে বেছিভাগ অসমীয়াই কোৱা যায় স্কুলতে হওক কলেজতে হওক সৰুৰ পৰাই ম মানে, স্কুলতে কলেজত মানে যতে মানে মাজতে মই জবো কৰিছিলো তাতেও অসমীয়া ভাষাই মানে মানে গোটেই দিনতটো অসমীয়া ভাষাই কোৱা যায় লগত আম মাজে মাজেতো মোৰ মিক্সছে হৈ যায় ভাষা। সেইটোয়ে মানে অসমীয়াত ভালকে পাৰো বাৰু। মানে বেংগলীতো ইমান নোৱাৰো। তুমিতো পুৰা পাৰা চাগে ন বেংগলীটো?
অ, বেংগলীটো মানে কি মানে আমাৰটো ঘৰত কৈয়ে আৰ আৰু মই তেনেকে জব পুৰা একদম যোনটো পিয়ৰ বেং শিকি গৈছিলো মই।
অ-অ।
বেছিভাগ মই কম্ফৰটেবল ক'ব গ'লে অসমীয়া আৰু হিন্দীতে হয়। কম্পেয়াৰ টু বেংগলী ন? অসমীয়া বেংগলী মানে চৰি বেংগলীয়াৰেও অলপমান প্ৰব্লেম হয় কোৱাতে। ইমান বেছি ন মানে পাৰো আৰু কব পাৰি। সত্তৰ শতাংশ পাৰো আৰু।
মোৰো সেনেকাই হয়। অসমীয়া ভাষাটো মানে মই বহুত আৰামত ক'ব পাৰো, মানে বহুত ভালকে ক'ব পাৰ কিন্তু বেংগলী ভাষাটো মানে মোৰো মাজে মাজে ৰখি যায়। মই মিক্স কৰি দিওঁ মানে। ভাষা বেংগলী ভাষাৰ লগত অসমীয়া মিক্স। কৰি দিওঁ। সেইটো মোৰো প্ৰব্লেম। হিন্দীটো মই ভালকে পাৰো। হিন্দী, অসমীয়া মই ভালকে পাৰো মানে। বেংগলীটো মিক্স হৈ যায়।
হেয়াই হিন্দু্
অ, সেইটোৱে মানে আৰু জানা ন আমাৰ ইণ্ডিয়াত কিমান ভাষাই মাৰাঠী হওক, অসমতটো কিমান ভাষা ভাবা। বেংগলী, হিন্দী ইংৰাজী আকৌ তাৰপিছত আকৌ মিচিং ভাষা, কাৰ্বি ভাষ
বড়ো আৰু নাগামিজো চলে অসমীয়াত।
সেইটোৱে মিজোৰামৰ ভাষা, অৰুণা অঞ্চলৰ ভাষা চব ভাষা মানে মিক্স হৈ যি মানে ভাল লাগে নে শুনি? ভাল মানে ভাষা চাষা বুজি নাপালেও।
উম, তুমি কোনো ভাষা মানে শি শিকিব বিচৰা না নেকি মানে ধৰি লোৱা বঙালীটো জানায়ে, নেপালী ইয়াহ, হা?
মই এনেই মানে আউ। কি কয় নেপালী ভাষাটো অলপ মানে মানে শিকিব বিচাৰো নেপালী ভাষাটো।
শুনিব অ, শুনিব কাৰণে ভাল লাগে নেপালী ভাষাটো এতিয়া মানে ভাবিছোঁ আৰু কোনোবা যদি বন্ধু চন্ধু থাকিলও শিকিলো হলো হয় নেপালী হয়। অলপ শুনিবলে মানে ভাল লাগে নেপালী ভাষাটো।
আজিকালি জানাই নেপালী চংগছবোৰ ইমান ভাইৰেল হৈ থাকে ন'?
অ', সেইটোতো হয়য়েই অ,
সেইকাৰণে মানে উৎসাহ হয়, কিবা কৈ আছে গানটোত।
উম, মানে নুবুজিলে মানে ভাল লাগে এটা মানে প মানে নুবুজিলেও মানে ভাল লাগে ন' ভাষাটো শুনি কেনে গান সোপা বহুত ভাল লাগে নুবুজিলেও মানে ভাল লাগে, কিবা এটা। সেইটো মানে মোৰ মানে মন আৰু অলপ মানে ভা ভাষাটো শিকিবৰ কাৰণে, নেপালী বুলিয়ে নহয় মা মানে অলপ অলপ মোৰ মানে অসমৰ যি ভাষা থাকে। কাৰ্বিসকলৰ মিচিং ভাষা মানে অলপ অলপ শিকি কিবা মন যায় মানে, মানে কেনেকুৱা সিহঁতে ভাষাটো মাৰে। ভাল লাগে।
বাহিৰৰ ভাষাবোৰ যে আছে পাঞ্জাৱী ভাষা সেইটো ভাল লাগে ন'?
অ অ মইও ভাল পাওঁ পাঞ্জাবী মাৰাঠী ভাষাটো ভাল লাগে শুনিব কাৰণে কাৰণ হোপাও মই শুনো জানা ন পাঞ্জাৱী আৰু মাৰাঠী গান সোপাও শুনো।
আৰু সেই যে কাশ্মীৰ ফালে যে কয় মানে উৰ্দু ভাষাতে বহুত ভাল লাগে। হিন্দীৰ নিচিনাই হয়, কিন্তু শুনিব বেছি ভাল লাগে সেইটো কথাবোৰ।
অ', অ, সেইটোতো হয়য়ে ভাল লাগে। উৰ্দু গান সোপাও ভাল লাগে শুনি কেনে শুনা নহয় নে গান কেইটা?
হা শুনা যায় মানে তেনেকে মান মানে চব মই চংছ বা গানবোৰ ক'লে ন' অসমে হওক ইয়াৰে হওক বা বাহিৰৰ কোৰিয়া, এমেৰিকান সংছবোৰ শুনা শুনি ভাল লাগে। শুনো আৰু।
সেইটোৱে শুনি।
তেনেকে আৰু নকৰো মানে যোনটো শুনি ভাল লাগে সেইটো শুনি থাক কোঁ।
সেইটোৱে মানে উম, মানে ভাষাটো নোবুজিলেও সেইটো শুনি কেনে গান হওঁক নহলে মানুহে যে কয় ন ভাল লাগে শুনিব শিকিব মন যায় মোৰ মাজে মাজে, কিন্তু মানুহে নাপাওঁ শিকিবৰ কাৰণে। কাৰণে সেনেকা।
অ', অ, আৰু ইমান মানে বিজি থকা যাই চবে তুমিও ইন্টাৰ্নশ্বিপ কৰি আছা পঢ়িবও লাগে ন' ইমান সময়য়ো ব আজিকালি
উম সেইটোৱে, এনে তুমি কেইটা চাৰিটা ভাষাই জানা?
অ', চাৰিটা মানে অসমীয়া, বঙালী, হিন্দী আৰু ইংলিছ তেনেকুৱা, অ, চাৰিটা কব পাৰি, অ,
মইয়ো মানে সেই চাৰিটা ভাষাটোৱে পাৰোঁ।
অ অ
সেই গান সোপা শুনি ভাল লাগে তো পাঞ্জাৱীৰ মাজে মাজে মই ভাষা সোপা শুনো ভাল লাগে গান সোপা
মোৰ কিছুমান ফ্ৰেণ্ডছ্ যে ইমান কেটা ভাষা যানে সিহঁতে এইটো
উ
তুমি চিলটি ভাষাও জানা চাগে ন অসমৰে য়াটে আছে ন
অ অ চিলটি ভাষাটো মই কব পাহৰিলো চিলটি ভাষাটোও পাৰো মই
বেংগলি তই হয় নে কি
অলপ মানে বেংগলীৰ মানে কেনেকা দৰে হয় বেংগলী ভাষাৰ মানে অলপ মানে বেলেগ হয় আৰু বেলেগ বেলেগ হৈ যায় মানে অলপ ইমানো মানে চেম নহয় অলপ অলপ চেম বুলি কব পাৰা টেন পাৰ্চেণ্ট চেম বুলি কব পাৰা মানে বুজ জিব পাৰিবা আৰু
অ তোমাৰ ঘৰত যোৱাতে ন মই তুমি তোমাৰ মাৰ লগত কথা কৈ আছিলা নিকি কি তেতিয়া শুনিলো অলপ হলেও বুজি পাইছো অ অলপ অলপ বুজি কিছুমান বুজিয়ে পোৱা নাই ভাবিছো তোমাৰ কৈ আছিলে তুমি ভাবাতোচ্
অ মোৰ মানে আম্মা চিলতি হয় ন মোৰ আব্বা বেংগলী হয় ত মানে সেনেকা মানে পাৰো অলপ চিলতি ভাষাতোও পাৰো শিকি লব পাৰিবা মোৰ লগত যদি শিকিব ইচ্ছা
ভাষা কব পাৰা কব গলে
মানে ছয়টা মান ভাষা পাৰো আৰু
এ ভাল কথা
ছিলো মইও
অহ।
ভাল লাগে মোৰ। শুনি কেনে ভাল লাগে মানে।
সেইটোৱে, চবৰে মান পে আহি থাকে ন নিজৰ মাতৃভাষা থাকে যেনেকুৱা আমাৰ অসমীয়া আৰু বেংগলীটো বেছি আমি হেৰি দিওঁ ন ময্য মানে সে কৰো আৰু বেছি পেৰাৰিটি দিওঁ হা চবৰে তেনেকুৱা থাকে কে মাতৃভাষা কিছুমানৰ হে থাকে মাৰাঠী থাকে পাঞ্জাবী
সেইটোতো হইয়ে মানে চবৰে বেলেগ বেলেগ ভাষা থাকে আৰু তো জানাই ইণ্ডিয়ানত ইণ্ডিয়াৰো জানাই কিমান ভাষাৰ মানুহ থাকে ইণ্ডিয়াত
হিচাপ মানে ইমান মানে মানে হিচাপে কৰিব নোৱাৰি
তাকে ভাবাচোন অসমতে ইমান ভাষা তাৰওপৰ ইণ্ডিয়া ইমান ডাঙৰ তাতে তাতে কিমান ভাষা আছে পুৰা পৃথিৱীত আৰু কিমান ভাষা হ'ব ন
উম বেলেগ দেশত শুনা পাইছোঁ এনে মানে সিহঁতে মানে এটাই ভাষা থাকে সিহঁতে এটা ভাষাই মাৰে মানে মই শুনা পাইছো আৰু মাজে মাজে ইংলিছ টো চলে আৰু
হয় তুমি জানা কি না কৰিয়া জাপানত যে আমাৰ নিচ সেকাণে মানে ইংলিছটো ইহতে ইমান বাধ্যতামূলক নকৰে মানে হিহতৰ নিজৰ যোনটো মাতৃভাষা কৰিয়া আছে ন সেটোকে হিহতি প্ৰায়ৰিটি দিয়ে মানে মন্তব্য দিয়ে আমাৰো এনকা কৰিব লাগে ন নিজৰ ভাষা আছে হিন্দী খিনি ইমান ভাল লাগে কিন্তু আমাৰ ইয়াত আকৌ ইংৰাজীটোকহে বেছিকে
মৰ্যদা দিয়া গুৰুত্ব দিয়া হয়
কিবা ডাঙৰ কামৰ কাৰণে মিটিঙৰ কাৰণে
উম সেইটোতো হয়ে সেইটো ময়ো ভাব মানে ইমান মানে এতিয়া এক্সট্ৰাকৈ ইংৰাজীটো শিকিবলগীয়া হয়। বেছিকখিনি নাজানিলেও ন নহয় আজি-কালি। আজি-কালি ইংলিছতটো ভালকে শিকিব লগা হয়।
অ, ভাল মানে অ। ইংৰাজীটো শিকাটো ভাল। এনেও মানে বে ভাল হয়। মানে গোটেই ভ্ৰমণো কৰিব পাৰি। ইংৰাজীটো চবেই জানেই আজি-কালি অলপ হলেও।
উম, উম। সেইটোৱে হয় নিজৰ মানে অলপ মানে মাতৃভাষাৰ মানে সেইটো মানে মৰ্যদা বেছিকে দিব লাগে। মানে ইংৰাজী ভাষাতকৈ সেইটো ময়ো ভাবো মানে।
হ
শিকিব লাগে। মই সেইটো ভাবো শিকিব লাগে। মানে মৰ্যদাটো বেছি আমাৰ ভাষাত
হা আমাৰ চবৰে নিজৰ মাতৃভাষা থাকে ন। সেই সোকে মানে চবে আৰাম পাই ক'বৰ কাৰণে বা ভালো লাগে। যদি কোনোবা কৈ আছে নিজৰ নিজৰ যেন অনুভৱ হয় ন।
অ সেইটোতো হয়ে। সেইটোৱে নিজৰ মানে ভাষাৰ প্ৰতি সন্মান আৰু মানে লগতে ভাষাও সেয়ে সন্মান জনাব লাগে অলপ। মইটো সন্মান কৰো। অসমীয়া ভাষাটো বেছিয়ে মানে ভাল লাগে।
অ-অ। দিয়া বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিলে।
অ-অ।
আকৌ কল কৰিবা মাজে মাজে তুমিও।
হ'ব দিয়া কল